হেল্লো'
অহ
অ বাইদেউ কি কৰিছে
হেল্ল'
অ বাইদেউ কি কৰিছে অ অ লাইনটো গল মানে যে
অ' ভাত খালে
অ অ ভাত খালো এতিয়া চাহ খাবই হ'ব আৰু
অ চাহ খাবাই হ'ব নেকি অ এ আমাৰ পিনে আহিবচোন
অ অ যাব লাগিব কিন্তু ইমান গৰম পৰিছে মানে যাবই
অ একেবাৰে গৰম পৰিছে। ঘৰত থাকিব নোৱাৰো ৰাস্তাত থাকিব নোৱাৰো।
অ এতিয়া কত আছে আপুনি
আছো মই ঘৰতে আছো
ৰাস্তা আছে নেকি
অ
অ মানে আমাৰ এ মানে লাইনটো গ'ল মানে এতিয়া
অ লাইনটো গ'ল নেকি
অ অ এই মাত্ৰ লাইনটো গল
অ
ইমান মানে অসুবিধা হৈছে কি ক'ম বাইদেউ
অ আমাৰো মানে দেউতাকে দোকানত থাকে নাই গৰমত লাইন চাইন নহলে বৰ অসুবিধা বা চায় দোকান খানত মানে নাথা হা নাই এই বতে নাই দোকানত দোকানত মানে আৰু লাইনটো নহ'লে বৰ- দিগদাৰ বহত দিগদাৰ হয়
অ
দ দোকানত মানে আমাক এটা দোকান খত থাকাকে এটা দোকান খত থকাকে এটা ল'ৰা লাগিছিল আছে নেকি আপোনাৰ লগত তাতে
উ লৰা অ অ অ আমোৰে খাই
আহ হয় নেকি আহ কি আছে ভাইটিটোক অ সুধিবচোন সুধিবচোন ভাইটিটো ভাল ল পালে এটা ভালেই হয় ছ
অ অ মই সুধিম দ ভাইটি তো মানে কাম বিচাৰি আছে এতিয়া মানে আৰু কাম পালে ভালে দিয়কচোন ঘৰখনৰ কাৰণো ভাল
অ অ দৰাটো সুধিবচোন মোক এটা দোকান দোকানত থকা ল কেনেকুৱা আমাৰ মানে আৰু দোকানত থাকিলেই হ'ব আৰু দোকানখন চোৱা মিলা কৰিব লাগিব তাৰ পিছত এনেকে আৰু দুপৰবেলা স ৰেষ্ট পাব ৰাতিপুৱা আঠটাত আহিব লাগিব দব পেলা এটা বজা লৈকে থাকিব লাগিব সেয়াই আৰু
ৰাতিপুৱা আঠটাৰ পৰা দুপৰীয়া একটা লাগে
হয় ৰাতিপুৱা আঠটাৰ পৰা দেপুৰবালা এটাক লাগিল
অ
আপুনি এই কৰিবচোন। হা আপুনি হেই কৰিবচোন এই ল'ৰাটোক কৈ দিবচোন।
ল ল'ৰাটো সুধিবচুন আপুনি। তৰাতেই কি কয়।
অহ। এ চউত দোকান নে কাপোৰৰ দোকান ন সোটেল।
নহয় চাহৰ নহয় মাক কাপোৰ দোকান আছে। কাপোৰ ৰিহা গামোচা এনেকুৱা আৰু।
অ অ ভালেই দিয় অ। অ অ লাইনতটো আহি গ'ল নহয় এতিয়া।
হয় নেকি অ। ভালেই দিয় লাইনতটো আহিলে ইমান গৰমত লাইন নহাকে চলিব নোৱাৰি নহয়। লাইনতটো মানে আৰু নহ'লে বহত দিগদাৰ হয়। অ দেউতাকো আহি পাবই আৰু দোকানৰ পৰা। এ মই আছো এনেই আছো।
অ ঘৰত আছে নে নে বাৰদ পিনে আছে।
এ বাহিৰত আছো অলপমান।
অ অ।
আপুনি কি ভাত বনালে না।
নাই নাই নাই নাই আমি মানে ভাত অলপ দেৰিকে মানে বনাওঁ আৰু।
অহ।
অ অ ইমান আৰু অহ। পকাতে গৰমত খাবছিল যে ন আৰু মানুহ নাই ঘৰত বেছি।
অহ অহ অহ। আ আপোনাৰ ছোৱালীটো কি পঢ়ি আছে।
অ ছোৱালীটো ছোৱালীটো আছে তাই মানে এইবাৰ ক্লাছ ছিক্স পালে।
অহ।
অ তাই স্কুল অ অ তাই স্কুলত গৈছে আৰু। দিব লাহে একে গৰমৰ বন্ধ।
অ আমাৰ ছোৱালী এইবাৰ মানে আৰু দি। ডিগ্ৰী পঢ়ি আছে এই বাৰ মানে ডিগিৰি পঢ়ি আছে। জিত নাম লিখিলে। ছোৱালী তোৰ।
হ'লে আৰু ছোৱালী।
ডাঙৰ হ'লে আৰু ছোৱালী বেছি সেয়া নাই আৰু।
বিয়া দিব পাব আৰু দুই তিনি বছৰ পিছত।
অ আছে নেকি আপোনালোকৰ ইফালে লৰা চৰা।
লৰা আছে কিন্তু মানে চাকৰি কৰা নাই আৰু।
চাকৰি মানে আৰু মদ ভাংসা নালাগে আৰু মানে আৰু অলপমান হেৰি ভাল ল'ৰা হলে হ'ব আৰু মধ ভাং খাবা নালাগে। আৰু।
উ অ এনেই বেছি মানে খেতি মানে খেতি কৰা দোকান থকা। বা গাড়ী চলিব মানে তেনেকুৱাই আছে আৰু এইপিনে।
মে ল'ৰাটো ভাল হ'লেই হ'ব আৰু মানে ল'ৰাটো ভাল লাগে আৰু চাকৰিত। ত ইমান কথাইনো তেওঁলোক চাকৰি কৰা পালে ভাল দিয়কচোন চাকৰি কৰা ন। পালনৰ আৰু ক'ত বিচাৰিম ছোৱালীটো মানে আৰু বিয়া দিম। সময় হৈ আহিছে।
মানে লৰাটা আছে আৰু মানে এখন ঘৰৰ মানে এটাই ল'ৰা আৰু
অ এখন ঘৰৰ এটাই ল'ৰা এখন ঘৰৰ এটা ল'ৰা হ'লে অলপমান অ অসুবিধা দুটা হলে মানে কিবা অলপমান খেলি মেলি লাগিলে মানে আৰু বেলেগ কে খাব পাই এটা ল'ৰা হলেতো মা দেউতাক এৰিত খাব নোৱাৰে
আমাৰ ল'ৰাজনে মানে খেতি কৰে আৰু অ মানে খেতি কৰে আৰু ঘৰতে অ খেতিও আছে গাড়ীও আছে তাৰপিছত এখন দোকানো আছে
অ ভালে ৰাখোনে মই বাৰু দেউতাকৰ লগত মই দেউতাকৰ লগত বাৰু কথাটো পাতি লম কি কয় দেউতাকে গাড়ীও আছে কি গাড়ী আছে কি গাড়ী আছে
কি কলে অ মানে ভাড়াত দিয়ে মান ভাড়াত দিয়ে আৰু লৰাজন মান অ
অ
আৰু ল'ৰাজন মানে দোকানত থাকে আৰু
অ ল'ৰাজন দোকানত থাকে খেতিও কৰে গাড়ীও আছে
অ অ অ অ আৰু আপোনাৰ ছোৱালীতে বিয়া হলে নহয় আপোনাৰ ৰাণীৰ নিচিনা খাব পাৰিব ততে
হয় নেকি এনেকুৱা মানুহটো মই বিচাৰি আছো মোৰ ছোৱালীটো মই সেনেকুৱাই মানুহ বিচ বিচাৰি আছো মোৰ ছোৱালীটো ৰানীৰ দৰে খাব পৰা কৰি
তাতে কিন্তু খেতি কৰিব লাগিব বোৰে
অ খেতি কৰিলে আৰু কেনেকে ৰাণীৰ দৰে খাব
নহয় মানে খেতি চিজনটো আহিলে মানে খেতি কৰিবতো লাগিবই দ
অ অ লাগিব লাগিব খেতি নকৰিলে কেনেকৈ খাব খেতিটো কৰিব লাগিবই অ মা দেউতা আছে এতৰ
হা
ছোৱালী এনে পথাৰত ৰুব পাৰে পথাৰত ৰুব ব যায় আৰু এই সৰিয়হৰ বেহেৰ এইবিলাক তুলিব যায় তাৰপিছত আৰু এনেই ৰুব যায়, ধান পুতিব হয় নহয় শালি
আৰু ছোৱজনী অ মানে ছোৱালজনী দেখাতটো অলপ ধুনীয়া হলে ভাল আছে।
ছোৱালীজনীতা ধুনীয়াইে আৰু এ আমাৰ আমাৰতো মনতো ছোৱালীজনী। উম
আপোনালোকৰ মানে মনত চব চোৱা।
অঁ মানে মাঁ- দেউতাক ৰ মতে আৰু মানে চব চ অঁ ধুনীয়া আৰু চব ল'ৰা ছোৱালী আৰু
এই অঁ
অঁ অঁ ল'ৰাটো মানে বয়স বেছি হোৱা নাই আৰু। অঁ অঁ বত্ৰিশ মান হৈছে, আৰু ল'ৰাজনৰ বয়স বত্ৰিশ মান হৈছে!
অ ব বি আমাৰ ছোৱালী পঁচিছ, হেল্ল', পঁচিশ বছৰ, বত্ৰিশ বছৰ বয়সতটো অঁ পচ
অঁ ব অঁ আপোনাৰ ছোৱালীৰ ওঠৰ বছৰ ল'ৰাজনৰ পঁচিশ বত্ৰিশ বছৰ অ এ একো নাই নাইটো আজিকালিটো মইওঁ মইটো এনেকে বিয়া হলোটো মোৰো দহ-বাৰ বছৰ ডাঙৰ ল'ৰাটো।
সেই ল'ৰা মানুহ ডাঙৰটো ইমান নাপাই নহয় ছোৱালী মানুহ।
অঁ লৰাজন ইমান শান্ত। অঁ লৰাজন ইমান শান্ত মদ, ভাং একো নাখায়।
অঁ সেনেকুৱাই লৰা লাগে, মদ ভাং নাখোৱা শান্ত। সেনেকুৱা অলপ ভাল লাগে অলপ পইচা পায় কম থাকক ল'ৰাটো মানে ভাল লাগে মদ ভাং খাবা
নাই, নাই, নাই এ পইচাটো তাৰপাছত ভৰালত ধান অকমান ভৰ্তি হৈ আছে আৰু।
অঁ ভালেই দেখোন লক্ষী ঘৰত ভৰ্তি হৈ আছে ভঁৰালত ধান ভৰ্তি হৈ আছে মানে ল ক্ষ্মী ভৰ্তি হৈ আছে, ভালে ঘৰৰ ভাত খাবা পাই।
মানে খোৱা মানুহে নাই, মাক অকমান বয়স হৈ আহিছেটো।
অঁ সেইকাৰণে ল'ৰাজনে আৰু বিয়া পাতিব কইনা বিচাৰি আছে আৰু।
অঁ আপোনাৰ ছোৱালীজনী বেছি নালাগে আৰু। অঁ ৰাতিপুৱা সোনকালতে উঠি ভূতকেইটাই চাহ ভাত যোগাৰ ধৰিলে হ'ল।
অঁ।
মাকে বাৰু বনাব আৰু ৰাতি ৰাতিটো আঁহ।
সেইকাৰণেটো আৰু বোৱাৰী হ'লে টো আৰু চাহভাতৰ যোগাৰ ধৰিব লাগিবই দিয়কচোন।
বোৱাৰী হ'লে এখন ঘৰৰ বোৱাৰী, উম
মাক জনী টেকা নাই আছিল যে বয়স হোৱা নাই।
অঁ অঁ আমাৰ ছোৱালী পথাৰত যায়, আমাৰ ছোৱালী পথাৰত যায় ৰুব যায় নহয় ধান পুতি ব যায়, পেহে তুলিব যায়, আলু তুলি, আমাৰ আলু গতে আছে আছে আমাৰ খেতি আছে আমি খেতি কৰোঁ খেতি তাতে ধান পু পুতা যায়, আলু পুতা যায়, বেহেৰ পখৰা যায়। এনেকে
অ মানে অ মাকজনী মানে আহিলে মোক কৈয়ে থাকে মানে, ছোৱালী লাগে বুলি।
হ'ব হ'ব আমাৰ ছোৱালী আছে ছোৱালীটো আমাৰ আছে দিয়ক।
অ ডাঙৰ ছোৱালীজনী ক'ত বিয়া দিলে বাৰু?
ডাঙৰ ছোৱালীজনী আমাৰ পৰা বেছি দূৰ নহয় অলপমান দূৰ আৰু।
অ অ এনে কিমান জাগাখনৰ নাম?
এই আমাৰ ইফালে এনেকুৱা গুৱাহাটীৰ কাষতে আৰু গুৱাহাটীয়ে ধৰক।
অ অ ভালেই দেখোন গুৱাহাটী হেন জাগাত।
অ ভাল গুৱাহাটী হেন জাগাত বিয়া দিছো ভালেই আৰু। বেয়া নহয় চব খিনি সুবিধা পায় ডাক্তৰ চাক্তৰ সুবিধা পায়, পঢ়া পঢ়া শুনা সুবিধা পায়, গোটেইখিনি সুবিধা পায়।
এ অ এনেই জোঁৱাই জন ভাল নে জোঁৱাইজন।
ভাল দিয়ক আৰু বেয়া বুলি নু ক'ত ক'ব নিজৰে জতিকে আৰু বেয়া হ' লে আৰু ভাল বুলিয়ে কব
অ নহ'লে আপোনাৰ ছোৱালীটো আৰু ৰাখি আছে খোৱাই আছে, পিন্ধাই আছে।
আঁহ আঁহ মোৰ ছোৱালীজনীক ইমান গুৰুত্ব দিয়ে। মানে আৰু বেয়া বুলিনো ক'ত কম হয় ন মচোৱালজনীক ইমান গুৰুত্ব দি খোৱাই পিন্ধাই আছে
তো এনেকুৱা
ই বাপৰে কৈছে নাই এক পাৰে মোৰ ল'ৰাটোৰ লগতে মই একেলগে তুলনা কৰো মোৰ লৰায়
মানুহ আৰু জোৱাই আহিলে আৰু একদম ভগৱান আহ দি অ মানুহ আৰু যোৱাই আহ আহিলে আৰু ভগৱান অহা দি ভাবি নহ